হেল্ল' অ', শুনিছ শুনিছা এ আছো।
অ', শুনিছো। অ', ভাত অ', ভাত খালে নে নাই, অ', বৰশীটোপাইছে নেকি?
নাই খোৱা অ', বৰশী টোপাইছো।
মাছ।
কি কৰিছা?
এ আছো এনেই।
তুমি মোৰ কথাবোৰ লগে লগে নুশুনা নি?
শুনি আছো এতিয়া।
হেল্ল'।
আপুনি মোৰ কথা, অ' শুনিছো বোলো।
শুনি আছো, আহ মইও শুনিছো। শুনিছোঁ।
অ', এ আছো এনেই।
ভাত ৰাতিপুৱা ভাত খালো, দুপৰীয়া ভাত না খোৱা। এ ৰাতিপুৱা ভাত খালো, দুপৰীয়া ভাত নাই খোৱা।
অ'।
ভাত বনাইছা নে কি? অ'।
ৰাতিপুৱাই বনোৱা। ৰাতিপুৱাই খালো। পথাৰলৈ যাম, অ' পথাৰলৈ যাম বুলি আৰু অ', অসুবিধা।
অ'। পথাৰলে কি ন
নগ'লো, এই ট্ৰেক্টৰে হাল নাবালে। পুৰি বনাই মেলি চব থৈ দিলে পথাৰলৈ যাম বুলি এতিয়া যোৱা নহ'লে, এই জানো আবেলিলৈহে যাম নেকি।
অ'।
কি হয়গে
আমি, আমি কঠিয়া চল্লিশ মুঠি যেন তেনে তুলিলোৱা বত বতৰ ধাম ধুমকে আহিলে, ভয়তে গুচি আহিলো।
অ', আমাৰ কালি আজ অ', বোক আমাৰ হ'ব আবিলিলে জানো বতৰ ঠাণ্ডা কৰিলে যাব লাগিব, অ'। আমাৰ আবেলিলে ঠাণ্ডা হ'লে যাব লাগিব।
তাকে আমাৰ পানী হ'লে, কি হয় জানো কব নোৱাৰো।
অ', আজি পানী দিয়ে আছিলে সেনেকে নৈ দি।
অ', নৈ চেদেলি ভেদেলি হৈ আছে, আমি আহোতে নৈ পানী পুৰা আহিছে। পথাৰৰ পৰা আহোতে।
অ'।
তাৰপিছতো আৰু বৰষুণ কেনেকুৱা ঢালি আছে। ভয় অ', বৰষুন ঢালিছে।
উম।
জাপানী কাউৰি।
উম।
বৰশীত। অ', জাপানী কাই দিছিলে যে হ'ল, এতিয়া বৰশী তোপাইছো। বৰশী টোপাই আনিছোৱে আৰু। চিনি পোৱা ন নাই, যাবানিকা।
এ চিনি নাপাওঁ, মাজ চিনি নাপাওঁ।
অ' অ' সেইটো কথা।
উম।
যাম, তাকে।
বাইট বিজলকীয়া আছেনে নাই?
নাই, আমাৰ এইবাৰ জলকীয়া খচেই নাই। ইমান, পুলি কেইটামান হৈ আছিলে, কিহবাই খাই পেলালে।
উম, মানুহজনে সুধিবলৈ কৈছিলে।
উম, নাই। উম, এইবাৰ যে একো জলকীয়াই নাই, আন কিবা থাকে, এইবাৰ নাই। আন কিবা আমাৰ ঘৰত দুমদুম বিষ জলকীয়া, এইবাৰ, গল একে চাটতে নাইকিয়া। কেলে যানো।
আমাৰও এজোপা উঠিছিলে, মৰি গ'ল।
অ' পুলি গজাই, গজাই হয়হে আকৌ অ' কিবা এটা হয়।
জানো কিনো হৈছে।
বস্তুবোৰ নোহোৱা হৈ আহিছে আৰু।
উম।
কেলে?
মাছ চাছ নাই।
মাছ নাই, কালিহে কিনি আনিছিলে, পুখুৰীত আছে, পুখুৰীত ধৰা হে নাই।
অ', তাকে পুখুৰি জিৰনীয়া মাছ খাব হোৱা নাই।
উম নাই হোৱা, কেইদিনমান লাগিব।
মই এতিয়া য, মই অকল জাপানী গাইহে আনিছো।
উম।
ফিচাৰী মাছ নাই আহা, আজিলৈকে বৰশীতে নাই আহা আকৌ হেৰি কমাই থাকে, বৰশীত নাহে।
অ'।
নাই আহা।
আমিওতো পাব লাগিব, কেইদিনমান থাককচোন।
অ' আহ, তাকে।
বৰষুণ দি দি, ৰ'দডাল দি দিলে, একদম ভক ভকেহে ধৰিছে।
অ' ৰ'দডাল একদম টেং টেংকে ওলাই আহিছে আৰু। আমাৰ আজি হেৰি আছিলে, গৰুখীয়া সবাহ।
উম।
ভাওনা আছিলে।
অ'।
তাকো যাবলৈ, মই এয়াহে নোৱাৰো লোৱা নাযায়।
উম। যাবলৈ নেপাও।
এই আমাৰ, খোৰাকৰ লৰাটোৱে ভাও লৈছে, কৃষ্ণ।
অ'।
অ' তাত মানে অংকীয়া নাট পাতে, গৰুখীয়া সবাহ বুলি কয়। প্ৰতিবছৰে পাতেই এনেকুৱা দিনত।
অ'।
তাৰপা মাতিছিলে আহাঁ, মই যাব নোৱাৰিলো, আৰু সি ক'ৰ পৰা যাব, নাযায় সি। তাতে তাৰ লগৰ ল'ৰা ছোৱালীও নাই। লগৰ ল'ৰা ছোৱালীও নাই যে। অ', মোৰ সতে গ'লহেঁতেন।
উম।
অকলে যাবলে লগৰ ল'ৰা ছোৱালীও হ'ব লাগিব নহয়।
লগ নহ'লেও বেয়া যাবলৈ, উম। সেইকাৰণে।
তকে। কাপোৰবোৰ নুশুকাব বুলি ভাবছিলোঁ এতিয়া ৰ'দডাল যেনেকে দিছে।
অ', ময়ো কাপোৰ গাল ধুই দিছিলোঁ, এতিয়া ৰ'দ দিয়া দেখি মেলি থৈ আহিছোঁ বাৰু।
আহ, তাকে বতৰ মহিমা ধৰিব নোৱাৰি। অ', বতৰ মহিমা ধৰিব নোৱাৰি।
নোৱাৰি অ', তাতে আপোনাৰ আজি তিন দি তিনিদিনাই ৰ'দ দিলেহে ভাল লাগে।
অ', কাপোৰ বোৰ শুকাব লাগে। বাৰু বিশেষ কাপোৰ নাই আঠুৱা খনে গাৰুটোৱে হে, পাতিটো আৰু।
উম।
বিশেষ কাপোৰ নাই ওলোৱা বতৰ
উম, আৰু ল'বলেও মন নাযায়, নোৱাৰা হ'লে।
উম, তাকে। ৰাতিপুৱা ভাত কিহে খালা? অ', ৰাতিপুৱা ভাত কিহে খালে?
এই মটৰ মাহ, চয়াবিন, আলু। দালি তেনেকৈ দি, ঘুগুনি বনালোঁ আৰু পটল ফ্ৰাই কৰিলোঁ। পাপৰ ভাজিলোঁ সেইয়ায়ে, তেনেকে দিয়ে খালোঁ।
তাকেহে। আমাৰ ল'ৰা কালি মাংস আনিছিলে, মাংস তৰকাৰী আছিলে আকৌ আলু, দালিয়ে এনেকে ত অমিতা দি বনাইছিলে।
অ'।
উম। এতিয়া সেইকাৰণে বৰশীটো বাই আছোঁ। উম, আমি লোৱাই মইহে খাম মাছ।
অ'।
ইজনে নাখাই নহয়। সেইকাৰণে বৰশী টোপাইছোঁ, কি হয় বোলো।
দুটাৰ কাৰণে হৈ যাব।
হৈ যাব দুটালে, হ, লে বাও বৌহি মাছ আহিলে হৈ গ'ল, উঠিলে কেইটামান।
অ'।
ধুনীয়াকে ভাজি হ'ব আৰু।
অ', দুটা মানুহে, হৈ যাব।
উম। সাত, আঠটামান আহিলে, জাপানি কাৱৈ। ইমান সৰুও নহয় বাৰু।
অ'। উ
তাকেহে, বতৰ জহতে কঠিয়া আধা তুলি গুচি আহিলোঁ।
উম, বতৰটো বৰষুণ নিদিয়া হ'লেও ঠাণ্ডা পৰি থকা হ'লে ধুনীয়া হয়।
তাকে হে, বতৰ জহঁতে ঘৰলৈ গুচি আহিলো, ধুম ধাম মাৰিলে ভয় লাগে অ'।
অ' ইমান ডাঙৰ বৰষুণ দিছা আৰু কেনেকে, থাকিব পাৰে।
উম, আৰু গাজনী আহে নহয় লগতে আজিকালি। বৰষুণলে ইমান ভয় নালাগে, এই গাজনি খোপালে ভয় লাগে।
ধেৰ গাজনি দিয়ে।
অ' সেইকাৰণে গুচি আহিলোঁ, ঘৰতে।
উম।
গাজনিলৈ ভয় লাগে পায়।
উম, বেয়া, গাজনী দিলে থাকিবই নালাগে।
অ', উম, উম। টিকলা এটা আহিছো।
হয় অ' ইমান টিকলা উম। দুপৰীয়া ভাত মুখা খাম, খালি বনাম বুলি ভাবিহে থৈছো বন হোৱাই নাই আজিলৈকে। অ'।
অ'।
বনোৱাই নাই, বনাম বনাম, বুলি এলাহতে গৈ থাকে। উম, পথাৰলৈও তেনেকে গৈ থাকিব লগীয়া হৈছে যে।
উম।
বৰ দিগদাৰ।
টাইম নহয়।
ঘৰত মাতিয়ে চোৱা গ'ল নে নাই?
অ' ঘৰত গ'ল ছোৱা।
অ', এতিয়া মাটি ৰোৱাত লাগিছে চাগে। অ'।
ৰুই চাগে, হবয়ে হ'ল। ৰুই হবই হ'ল ন? হেল্ল'।
হেল্ল'।
অ' এতিয়া মতি লাগি আছে, কালি ৰোৱনী নিলে। দি পেলাই, আধাখিনি আৰু
অ'।
হ'বই হল আৰু, অলপহে, আছিলে।
অ'।
এদায় হ'ল, আৰু। শুনিছে নে নাই?
শুনি আছো, শুনি আছো, কিবা মাজতে তোমাৰ ফাটি ফা এতিয়া আহা আগতে আহিছে, শুনি আছোঁ মই।
হেল্ল'।
শুনি শুনি আছো বোলো, শুনিছো।
্ গম পাইছো, অ' মই শুনি আছো বোলো।
তুমি শুনিছা না নাই?
মই শুনিছো শুনিছো, অ'। সেই কাৰণে, ৰুব বোলো হবয়ে হ'ল
অ', অ', এই বাৰ মিনিট হয় গ'লে কাটি দিবা।
অ', নাই হোৱা বাৰু।
মই চাবলে নোৱাৰিলোঁ, অ', মই চাবলে নোৱাৰিলোঁ হেৰি হৈ গ'ল। অ', বাৰ মিনিটৰ পিছত আৰু পাতি থাকিলও সিহঁতে কথা নিদিয়ে, অ', কি কয় পইচা নিদিয়ে। এনেই পাতি থকা হয় অ', অ'। তাকেই। অ', তোমালোকৰ আৰু কিমান আছে ৰুবলৈ?
এ আমাৰ আছে আমি ৰুইছোহে অকমান বহুত খিনিয়ে আছে।
অ'।
এই আতৰত আছিলে তাৰ ৰুই মেলি আহিলোঁ আৰু।
উম।
তাৰপৰা সেই তিনদিন ৰোৱাহাতে হৈয়ে গ'ল হতে এতিয়া আকৌ দুদিন কঠীয়া তুলিলোঁ।
তাৰপা আজি আকৌ সেই বোকা দিম বুলি আজি আকৌ ৰাতিপুৱা দিয়া
অ'।